নমস্কাৰ, নমস্কাৰ।
নমস্কাৰ নমস্কাৰ। কি কৰি আছা?
এয়া আছো আছো। তুমি?
এয়া আছো আৰু মহক
অঁহ' তোমাৰ চাউণ্ডটো অহা নাই দেখোন, অকমান মোবাইলটো ওচৰলে অনা, অঁ' এতিয়া শুনিছোঁ। অঁহ' শুনিছো শুনিছো। চাহ-তাহ খালানে নাই?
চাহ-তাহ এই মাত্ৰ চাহ খাই উঠিছো।
অঁ' খেলিব চেলিব যোৱা নাই?
গৈছিলো, এই ৰকম অলপ ভৰিতো বিষ হ'ল আজি নেখে লিলো আৰু তাতে বৰষুণো দি আছে না। তাতে পিছল হৈ আছে আকৌ পৰাৰ চাঞ্চ টাঞ্চ থাকে।
সেইটোৱেইটো, অঁ'।
ৰিক্সটো থাকেই গম পোৱাই আৰু তুমি।
অঁহ' কেনেকৈ হাত ভৰি ছৰি এটা ভাঙি ল'লে
ভাগকো, তাকেতো এক অকমানতে আকৌ ঘূণীয়া হওঁ কিয় ন'।
সেইটোৱেইটো, অঁ।
আকৌ ইয়াত আকৌ তোমাৰ নেহেৰীয়া এইখন চ'ব জবৰ জংহে খেলে আৰু তোমাৰ। একে বুট, বুট-চুট নিপিন্ধে ভৰিয়ে চৰিয়ে ধমা ধুমু মাৰি দিয়ে। নিপিন্ধে নিপিন্ধে।
হেহ, বুট নিপিন্ধাকৈ খেলিব নোৱাৰা দেই ভৰি ভাঙিব। ভৰিটো ঘূনীয়া কৰি আৰু। উমঁ' তোমাৰ বুট জোতাজোৰ পিন্ধিলে তোৰ ভৰিটো অকমান মানে চেফ হৈ থাকে।
ছেফ হৈ থাকে আৰু গাৰ্ড চাৰ্ড লগাই ল'লে হয়নে নহয়।
উমঁ' আৰু খে-খেলিব খেলিব নাজানিলে খেলিব নালাগে। ধৰ নিয়ম নীতি ভালদৰে জানি ল'ব লাগে।
অঁ' এই ইয়াত চ'ব জবৰ জং একেবাৰে মহতিয়াই যাব একদম কিলাকুটি-চিলাকুটি মাৰি দিয়ে।
হয়, ইহঁতে মানে এই পথাৰত খেলা নিচিনা খেলে, হে হে। সেইটোৱেতো অঁ' বাকী খবৰ খাতি কেনেকুৱা?
বাকী খবৰ খাতি আছে আৰু এই দিনত ৰাতি বৰষুণ দিয়ে দিনত গৰম একে নক অশান্তি লাগি গৈছে গে আৰু।
অঁ' আজি সাতুৰিব অ' যাম বুলি ভাবিছিলো তাকে মই তোমালৈ ফোন কৰিম বুলি ভাবিছিলোঁ। তাপাছতে অঁ' মই তেতিয়াহ'লে আকৌ তুমি ঘৰত নাথাকিব পাৰা ন সেইটো কাৰণে মই ফোন নকৰিলো।
অঁ' মই অহ' আগবেলা নাছি ছিলো বাৰু, তেতিয়া আগবেল মানে তোমাৰ মই টাউনৰ ফালে গৈছিলো ফালে মানে।
অহ'-অহ'।
বস্তু এটা আনিবলৈ গৈছিলোঁ।
পানী বাঢ়ি, পানী বাঢ়ি আছে চাগে ন'?
পানী বাঢ়ি আছে হয়।
অ ভয়ো লাগে নহয় সাতুৰিব কৰিব ভালকে নাজানো।
অ একে ৰিস্ক লব নোৱাৰি, টিউব চিউব লৈ যাবা দেই, তুমিও আহিলে।
অ তাকে টিউব এটা লৈ যাব লাগিব।
টিউব এটা লৈ যাব লাগিব আৰু হেৰি এইটো কি বুলি কয়। এই খেনতো দেখিছাই, আমাৰ এইখন শিৱসাগৰৰ ফালে গোটেই পানী, গম পাইছা নে আৰু গুৱাহাটীত তোমালোকৰ গুৱাহাটীৰ ফালেও চাগে পানী একে গোটেই?
পানী তোমাৰ এইফালে, তাপা আহিলো নহয় গুৱাহাটী পা।
গুৱাহাটীৰ পা আহিলা নি?
গুৱাহাটী পা গুচি আহিলো, তোমাৰ থাকিব যে অসুবিধা হৈছে পানী তল।
বহুত অসুবিধা ভাই, একদম মানে গুৱাহাটীতো। কি আৰু স্মাৰ্ট চিটি গম নাপাওঁ আৰু দেই।
উম' সেইটো কাৰণে গাঁৱ গাঁৱৰ ঘৰলৈকে গুচি আহিলো আৰু।
গাওঁ ঘৰতে ভাল, মইও গাওঁ ঘৰলে গুচি যাওঁ নেকি মানে। এতিয়া শিৱসাগৰত চাকৰিডাল কৰি আছোঁ আৰু কিবা আৰু হাজিৰা
অ। উপায় নাই চলিবতো লাগিবই।
চলিব লাগিবই এ ইয়ালেকে যাওঁগৈ, গাঁৱলৈকে যাওঁগৈ নি, গাঁৱতে কিবা এটা কৰিম আৰু।
অ' অ'।
তাত ইয়াত গাঁৱত একো অসুবিধা নাই দেই, পানী চানী ইমান নাবাঢ়েও ধুনীয়াকে।
অ এটা কাম কৰো আহা।
কোৱাচোন।
আমি তুমি আৰু আৰু দুটামান পোৱালি মিলাই পেলাই আমি দুটা আমি তিনিটা চাৰিটা মান মিলি পেলাই, মানে মথাউৰি বিলাকত ধৰ সৰু সৰু গছ পুলি লগাও আহা।
অ পাৰি দেই এইটো।
ছাহ দিব, গছ পুলি ৰুলেটো এনেই ভালেই।
ভালতো ভালেই আৰু
আকৌ মথাউৰিটো ধৰ তোমাৰ ধৰি ৰাখিব আৰু।
ধৰি ৰাখিব সেইটোয়ে, বানপানী ভয়ো নাহে তেতিয়া।
মানে ভাবিছিলো, সেইদিনাখন কথা এটা। তোমাৰ মানে মোৰ লগৰ এটা আছে, তাক মানে কলে সি ৰিজাৰ্ভ ফৰেষ্টৰ পৰা তোমাৰ পুলি আনি দিব পাৰিব কেইটামান।
অ সেইটো হয় কিন্তু।
কেটামান আমি, আমি যদি আমি বেছি ৰুব নোৱাৰিলেও, তোমাৰ দহ বিশছটা মান ৰুব পাৰিলেও বহুত হয় নে নহয় কোৱা?
অ তাতে এতিয়া বাৰিষাত বাৰিষাত, তাতে পুলি খিনিও বাচিও যাব, পটকতে পানীও দিব নালাগে ইমান।
নালাগে অ।
শুশ্ৰূষা কাৰণে আমি ঘেৰাকেইটা বনাই দিলেই হ'ল।
ঘেৰাকেইটা বনাই দিলে হল, গৰু, ছাগলীয়ে খাব, খাব নোপোৱাকৈ, নোৱাৰা।
এ হেৰি জানানে তুমি, এই পুলিটো লগাব লাগে, আচলতে এই হেৰি পুলি আছে, তাৰ মানে কি চিজ বাগান চিছ নে কি বুলি এটা আছে গছ, বহুত ছাহঁ দিয়ে। চিজ গছ নহয় মানে, বাগান চিজ বুলি কয়। এই একদম ধুনীয়া চাহ দিয়ে ভাই, একদম মানে তোমাৰ আৰু বৰষুণ টানে, ইংলিছত মানে ৰেইন ট্ৰি বুলি কয় দেই।
অ' অ' অ'।
মানে বৰষুণ তোমাৰ টানে জেগাটোলে।
সেইটো সেইটো আক তোমাৰ চবতে নাথাকিব নহয় ব এইটো কিনিব লাগিব এক্সট্ৰাকৈ পুলি।
অ হয়তো কিনিব লাগিব বাৰুতে দেই।
অ তাৰ মানে সিমন্ত্ৰ মোক তোমাৰ এ যোনটো লৰাই কৈছিলে, তাৰ তাত তাৰমানে সি ৰিজাপ ফয়জত মানে জিটি হয় ন গছ, তোমাৰ ধৰণে চেগুনৰ সৰু সৰু পুলিবিলাক, তাৰছত আকৌ এনেকুৱা ধৰ নিম গছ।
অ অ গম পাইছো। গম পাইছো, গম পাইছো, গম পাইছো। কিন্তু বা মই মানে এইটো কথা কলো মানে বাগান চিৰিজ ডাল দেখিছো ন, বহুত মানে আৰু সোনকালে ডাঙৰ হৈ গছজোপা।
সোনকালে ডাঙৰ হয় অ।
সোনকালে ডাঙৰ হয় আৰু তোমাৰ বহুত ডাঙৰ হয় মানে এইটো মানে তোমাৰ চাঁহ বহুত ডাঙৰ জেগা টাইপ। মানে এৰিয়া কভাৰ কৰি থাকে আৰু। আৰু ধুনীয়া ধুনীয়া ধুনীয়া ওপৰত ফুলো লাগে বাৰুতে।
ফুল লাগে অ। ৰঙা ৰঙা ৰঙা ফুল লাগে নেকি?
নহয় ন অক গোলপীয়া নিচনা শুং শুং থকা নিচিনা ধুনীয়া লাগে ফুল কেইপাহ দেই।
অ অ অ। বাকী
হেৰি এটা কৰিব পাৰি কিন্তু আমাৰ, আমাৰ ধৰি লোৱা এইটো ৰাস্তাটো মথাউ ৰাস্তাটো তোমাৰ একদম ধুনীয়াকে তোমাৰ মানে কৃষ্ণচূড়া বা ৰাধাচূড়া একদম ধুনীয়া অকমান লগাই দিলে, দেখিবলৈ জেগাটো কি ধুনীয়া হ'ব কোৱাচোন?
সেইটো হয় বাৰু তে। মানে মথাউৰি ফালে ইমান মানুহবিলাক নাযায়।
হয়টোয়েতো, হয়টোয়েতো কৰিলো না এতিয়া। চোৱা আমি যদি ৰাধা চূড়া এই বিলাক ইমান ধুনীয়া ধুনীয়া ফুল লগা গছ লগাই দিম দেই। মানুহ বিলাক মানে ফটো চটো উঠিবলৈ আহিব আমাক গাওঁখনো উন্নতি হ'ব কিবা এটা। সেইটো কৰিব পাৰি কিন্তু ন?
উম। পাৰি কিন্তু। তোমাৰ তুমি তুমি পোৱালি কেইটামান উলিওৱা, পাঁচটা ছয়টা মান।
অ মইয়ো উলিয়াম বাৰুতে আমাৰ গাঁৱ কেইটামান ওলাব বাৰুতে। লগৰকেইটা মানো আছে। পাৰ্টনাৰশ্বিপতে কৰিব লাগিব।
পাৰ্টনাৰ শ্বিপতে কৰিব লাগিব আৰু। উম গাড়ী চাড়ী নোলোৱা নেকি?
গাড়ী মাথা এটা মাৰি আছো বাৰুতে দেই, ছেকেণ্ড হেণ্ড লাগিব খালি মানে। ফাৰ্চহেন ল'বলৈ এতিয়া ঘপককৈ নোৱাৰো না।
অ মানে মোৰ লগৰ লৰা এটা ছেকেণ্ড হেণ্ড ডিলাৰ এটা খুুলিছিল নতুনকৈ।
অ ডিলাৰ আছে নেকি?
ডিলাৰ আছে মানে তোমাৰ কাৰ, বাইক যি লাগে আৰু। মানে জেচিপি টেচিপিও পায় আৰু।
উম, জেচিপি টেচিপিটো বহুত দাম হৈ যাব। এনেই সৰুচ চাৰিচুকীয়াখন লাগে ঘৰত।
তোমাৰতো এতিয়া চুইপ এখন কিনিব গ'লে চাৰে ন লাখ দহ লাখ টকা পৰিব হয় নে নহয়?
অ অ।
তুমি সেইখন তুমি তিন লাখ, চাৰে তিন লাখত পাই যাবা সেইখন ছেকেণ্ড হেণ্ড খন। মানে কণ্ডিশ্বন, কণ্ডিশ্বনতটো ইমান মানে বেছি বেয়া নাথাকে অলপ অলপ আৰু।
অ চাৰে তিন লাখতনো কি ভাল হয়, হয় নহয় কোৱা?
অকন অলপ অলপ স্কেচ পৰা থাকিব ন, গ্লাছ অকণো ভাঙা থাকিব সেনেকুৱা আৰু। সেইকন চ্ণ্জে কৰিলে কিমান পৰিব নো আৰু।
সেইটোও হয় বাৰুতে। আৰু তোমাৰ ভাড়া চাড়া মাৰি দিব পাৰিম ন আমি সেইটো।
অ। তোমাৰ ধৰ যদি তুমি ছেকেণ্ড হেণ্ড যদি পাঁচখন, ছয়খন মান গাড়ী কিনি পাই যদি এনেকুৱা ধৰক কমাৰ্চিয়েল কৰি পেলাই লগাই দিয়ে লাইনত। তোমাৰ সেই আমাৰ ফালে যে, এইফালে যে পুখুৰী এফালে
উম, গম পাইছোঁ। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। উম। হেল্ল'। হেল্ল'। হেল্ল'।